হেল্ল'
অ
কি কৰিছা
হে আ হেল্ল'
অ খবৰ ভাল, অ মই ওলাই আহিছো ছ
অ
আছো ভালে আছো
আহ তোমাৰ খবৰ কি কেনেকুৱা।
খবৰ মানে ইমান ভাল নহয় গম পাইছা মোৰ মানে আজি অলপ দিগদাৰে হৈ হৈছে এই মানে উ গৰমত থাকিব পৰা নাই গম পাইছ ন সেইটো আগবেলা সময়ত বহুত বেয়া মোৰ দিনটো আজি গম পাইছা প্ৰেছাৰ প্ৰেছাৰ বহুত হৈ গ'ল মই পৰি গৈছিলো পাইছা ওচৰতে মাইকী মানুহ এজনী আছিল মাইকী মানুহজনীয়ে থাপ মাৰি ধৰি নি ভিতৰত বিছনা পানী ঢালি মানে তাৰ পিছতহে মানে মোৰ হেৰি কৰিছে গম পাইছা নে টেঙা চেঙা খুৱাই দিলে তাৰপিছতহে মই অকণমান ভাল পাইছোঁ তাৰ পিছত বোলো এতিয়া অকণমান খোজকাঢ়ি আহো
অ কি কি হৈছে জানা আমাৰ এপিনেও মানুহ এজন প্ৰেছাৰ উঠি পেলাই মৰিছে তাতে মানে গৈছো মানুহজন চাবৰ কাৰণে এতিয়া মানে মানুহজন নিলে নি মানে মানে কবৰস্থান থলে। থোৱাৰ পিছত মানে যিবিলাক আলহী দুলহী আছে সেইবিলাক মানে মানুহ বিলাক আছে নোখোৱা নোবোৱাকে গৰমত সেয়া চৰ্বত বনাই আৰু অলপ অলপ কানি গোটেই মানুহৰ চাহ বনাইছ না অ
মানুহক সহায় সাৰথিও কৰিব লাগে গম পাইছানে নাই।
অ, যিহেতু ইমান গৰম দিছে হ, মানুহ বিলাক নোখোৱা নোবোৱাকে আছে। আকৌ ৰাতি খাবলৈ সেয়া ভাত চবজি বনাইছো দিব দিম আৰু ৰাতিলৈ
আহ নাই মই মানে ভাত আজি নবনালোে দুপৰীয়া ভাত নবনালো ৰাতিপুৱা বনাইছিলো তাৰপিছত মানে নাখালে কোনো নাখালে মানুহজনে ক'লে ইমান গৰম ভাত খাব মন যোৱা নাই এ নাখাওঁ একে মানে চৰ্বত খাই খাই মানে একদম কিবা হৈ আছে আৰু কৈছে মোৰ পেটতটো একদম বহুত মানে দিগদাৰ কৰি আছে মই ভাত নাখাও দুপৰীয়া সময়ত মানে ভাত খাব কৈ নাহিল ভাত খাব মানে য'ত কাম কৰি আছিল তাতে ভাত দিলে ভাত খাব নাহিল ফোন কৰি দিলে কৈছে মই ভাত খাব নাযাও ভাত খাই দিয়া তাৰ পিছত ল'ৰাটোক ক'লো বোলো তুমি ভাত খাবা নে কয় মই নাখাম মই জেঠাই ঘৰত যাম। খাম গৈ জাই পেলাই সেও না খালে দিয়া সেইখোবা ভাত বিলাক চব আছে। আকৌ এতিয়া মই গৰু দানাত দিছো সেইবিলাক ভাত বিলাক গৰুৰ দানাত দিলে বুলে গৰুয়ে এতিয়া ৰাতিলৈকে আৰু ভাত নবনাও চাগে ৰুটিকে বনাম চাগে মানে ডায়েবেটিচ আছে। ন, ভাত খাব নোৱাৰি। গতিকে ৰুটিকে বনাই পেলাই খাম আৰু অ, ৰুটি খাব লাগে সেয়ে ৰাতিপুৱা মানে মানে মই মানে ভাত নাখালো যে ভাত নোখোৱা কাৰণে মানে মোৰ মানে ডায়বেটিচটো মানে হেৰি হৈ গ'ল মানে নীল মাৰি দিলে গম পাইছা।
স, কেলে আকৌ আলু নাখাবা বেছি পাৰিলে আলুটো, আলু খালে ক্ষতি কৰে হয়। তলৰ শাক, পাচলি বিলাক ক্ষতি কৰে ডায়বেটিছ
অ'। নাই আলু, চালু নাখাও আলু খোৱাই নাই বাৰু এনেই ওপৰুৱা বস্তুহে খাই। ছো, এ, মানে কোমোৰা ভোল আৰু দালি এনেকে মানে ওপৰুৱা বস্তু যিবিলাক আছে সেইবিলাক হেয়া খাই আছো, আৰু লোক মাছ, লোকেল মুৰ্গী মানে ব্রয়লার খাব দিয়া নাই। চালানি মাছ খাব দিয়া নাই। এইবোৰ মানে খোৱা নাই। যিখিনি আছে সেইখিনিয়ে খাই আছে। চোৱা গম পাইছাে নাই আৰু সদায়নো ক'ব আনিব কাম কৰি খোৱা মানুহ ন লোকেল মাছ সদায় কৰ পৰা, পাম স, তাকে খাও যেনি তেনি মিলাই কৰি পেলাই খাও আৰু ভাজি, চাজি বন্ধাকবি, চন্ধাকবি খাওঁ। কিন্তু বন্ধাকবিও এতিয়া খাব নোৱাৰি ন, বন্ধাকবি খালেও মানে দিগদাৰ হয়, গম পাইছা অ, বন্ধাকবি খালে দিগদাৰ হয়।
অ'।
এ, নকবা বহুত অসুবিধা ডায়েবেটিছ। থোৱা পিছত মানে নহয় মানে শৰীৰটো কি হৈ থাকে মানে নিজে নিজে গম পোৱা নাযায় শৰীৰটো কি যে হয় সেই কথাটো নিজে গম পোৱা নাযায়। এতিয়া মানে আৰু গৰমৰ তাপত মানে শুব পৰা নাই গম পাইছানে। ইমান তাপমাত্ৰা ঘৰৰ মানে টিং মাৰিব পৰা নে মই মানে অ'। অ, ঘৰ বনালেও মানে টিং, টিং টো লগাবই। পৰা নাই টিং টো লগাব নোৱাৰা গুণতে মানে এতিয়া এ সৰু এটা জুপুৰি বনাই লৈছিলো তাতে আছো তে, তাতো মানে থাকিব নোৱাৰি এনে। পুৰা গৰম গৰমত মানে থাকিব নে গছৰ তলত বহু ৰাতিপুৱা সোনকালে উঠি পেলাই ভাত চবজি বনাও, ভাত চবজি বনাই লৈ পেলাই মানে ওলাই আহোঁ আৰু নাথাকো আৰু তাত ঘৰত গছৰ তলত আহি বহি থাকো। গৰু, ছাগলী কেইটাও চোৱা হ'ল আৰু। হেৰিও কৰা হ'ল আৰু ভাগৰ টোও মাৰা হ'ল গম পাইছা।
অ, আমাৰহে তেনেকুৱা ওপৰত চিলিঙি নাই যে টিঙত আ টো বহুত লাগে ভিতৰত সোমাই থাকিব নোৱাৰি। অ, ওচৰৰ গছ মানে তেনেকে আমাৰ চোতালত মানে গছ-গছনিও নাই বহিব। কাৰণে এনে বেলেগৰ হেৰি ৰাস্তাত আছে যে তাত আহি বহি থাকে অলপ দূৰত।
অ, দূৰতে আহিব লাগে কি কৰিবা উ। উপায় নাই ন, কিন্তু শৰীৰটো তেওঁ সুস্থ হৈ থাকক। সুস্থ হৈ থাকক, শৰীৰটো এনে বহুত অসুবিধা হয়, গম পাইছানে নাই। ত, ভালে থাকিবা ভাল বস্তু খাবা, লোকেল বস্তু খাবা, ফাৰ্মৰ বস্তু নাখাবা, চালান মাছ নাখাবা গম পাইছা, মাংস বস্তুতটো কমাই খাবা। আৰু মছলা টো কমাই খাবা। তেল মছলাটো একদম কমাই খাবা গম পাইছা তেল, মচলা। মছলা যদি বেছি খোৱা বেমাৰ সোনকালে হ'ব মানে। গৰমতটো বেছি আৰু লিভাৰটোৱে বহুত চুট পায় মাংস খালে তো একপিচ মাংস খালে বুলে, কিমান দিন বুলে লাগে মাংসখিনি হজম। হজম হওঁতে মানে লিভাৰে কন্ট্রল কৰিব নোৱাৰে। আমি টো এতিয়া জিভা তৃপ্তিত ধৰা গোটেই মাংস আমি কিমান খাই দিওঁ আমি নিজে নাজানো পেট ভৰায়ওঁ খাই। হয় নে নহয়। বহুত চুত পাই সেইটো কাৰণে লিভাৰটো সোনকালে বেয়া হয়, আজিকালি মানুহৰ। এই মাংসটো খোৱাতটো একে কমাই দিব লাগে গ'ম পাইছা, মাংস মানে পৰাপক্ষত খাবই নালাগে। কেতিয়াবা এক পিচ দুই পিচ খোৱাটো এইটো বেলেগ কথা কিন্তু সেই মাৰাৰী মানুহটো নাে খাই ন সিহঁতে অনলি পাচলি খায়, দালি খায়, তাৰপিছত পনিৰ খাই। খায় সিহঁতেটো কণীও নাখায়। সেই সিহঁতৰ এইবিলাক বেমাৰ কিন্তু নাই।
হাফ বইল বিলাক খাব বেছি।
অ'।
দ নালাগে তেলটো কমাই দিব লাগে, হাফ টাইপৰ বনাই খাব। লাগে মানে কেঁচা জলকীয়া উম।
আমি এতিয়াতো তেল, তেলটোতো আমি এতিয়া খাইয়েই থাকোঁ ন। তেল নহলে আমাৰ নহয়েই। তেল নহলে নহয় গতিকে আজি আজিকালি আকৌ তেল বিলাক ভেজাল হয়, আজিকালি তেল বিলাক ভেজাল যিমান তুমি। নম্বৰি তেল নিকিনা কিন্তু ভজালেই পাবা। মই আৰু হেৰিকে খাওঁ ভাত।
খাই ৰ'দত দি তাৰ পিছত মানে এনেকে পেৰি আনিব লাগে, চব মানে ঘৰতে সৰিয়হেটো কিনি আনি। ঘৰত মানে ৰ'দত শুকাই। ধুই তাত মেচিনত নি পেৰি আনিব লাগে, তেনেকে খাব লাগে মই আমি আকৌ।
অ', অ', অ'। নাই মই আকৌ সৰিয়হ মানে মোৰ শেষ হ'ল, সৰিয়হ খিনি শেষ হোৱা কাৰণে মানে এতিয়া আকৌ। সৰিয়হ কিনিব যোৱা নাই, মানুহজন মানে যাব সময় পোৱা নাই। এতিয়া ধাৰা তেলকে কিনি আনি দিছে, কৈছে দুদিনমান খোৱাচোন তাৰ পিছত বা ব্যৱস্থা কৰিম। এতিয়া এজন মানুহ কোন পিনেনো যাব ইপিনে নগ'লে নহয় সি পিনে নগ'লে নহয় এতিয়া মই হ'লো বেমাৰী, আগতে ধৰক ময়ে গৈছিলো কিবা কিনি আনিছিলোঁ গৈ যিটো প্ৰয়োজন। হয় পইচা লৈ যাও লৈ আহো, কিন্তু আজিকালি মই যাব মন নাযায় খোজ কঢ়িব মন নাযায় বহুত। বহুত ভাগৰ, ভাগৰ লাগে গম পাইছা, সেইটো কাৰণে মানে নাযাওঁ মই এতিয়া গাওঁতে যদি থাকো ম যদি কিবা এটা যদি হয় মোক চবে পাব ন, মই যদি এফালে ওলাই যোৱা পিছত যদি ম পৰি থাকো কাৰ মানুহ কোৰ মানুহে পৰি আছে কোনে চাব। সেইটো কাৰনে মানে মই আজিকালি ঘৰপা নাযাওঁ ওলাই। অকলশৰীয়াকে নাযাওঁ বিশেষ অকলশৰীয়াকে নাযাওঁ এতিয়া যোৱাকালি মই এতিয়া মই এতিয়া ম যোৱাকাল এতিয়া ফাৰ্মাচীত গ'লো, ফাৰ্মাচী গৈ পেলাই মই এহেজাৰ টকা ঔষধ লৈ আহিছোঁ গম পাইচা। এহেজাৰ টকা ঔষধ আনিলৈ পেলাই। খাইছোঁ খাই আছোঁ, এতিয়া ধৰা ৰাতিপুৱা খাইছোঁ আৰু কিন্তু ৰাতিপুৱা খাইছোঁ যিহেতু তথাপিতো। খোৱা লগতেই টো এতিয়া আৰাম নাপাওঁ, লাহে, লাহে ভাল হ'বগৈ। সেইটো কাৰণে মানে কৈছোঁ আৰু মই নিজে ভুগি আছোঁ যিহেতু সেইটো কাৰণে তুমি। তোমালোককো কৈছোঁ ভালকে থাকিবা।
অ', ল'ৰাটো ক'ত থাকে লৰাটোকে কিবা অসুবিধা।
আজিকালি পানীত বেছি বেমাৰ, আজিকালি বেমাৰ মানে পানীতে বেছি। বেছি গম পাইছা নে নাই, পানী পানীতটো অকমান মানে। ভালকে মানে হেৰি কৰি ফিল্টাৰ কৰি খাব লাগে, পাৰা পক্ষত মানে ডবল ফিল্টাৰ কৰি ল'ব লাগে গম পাইছা। ডবল ফিল্টাৰ কৰি পেলাই খাব লাগে পানীতটো।
ফিল্টাৰ কৰি লব ডাবল ফিল্টাৰ কৰি লব লাগে, টেংক বিলাকৰ টেপৰ পানী বিলাক মটৰ।
মই কিন্তু ফিল্টাৰ কৰিয়ে খাওঁ দেই, পানী মই ফিল্টাৰ কৰিয়ে খাওঁ কিন্তু মই খাই। বহুত চাই চিন্তয়ে খাওঁ, কিন্তু তথাপিতো এতিয়া মোক কি হৈ গ'ল মই নিজে নাজানো গম পাইছানে। কি হৈ গ'ল মই নিজে নাজানো
গৰমৰ কাৰণে হৈছে গম পালা মানুহ মানে গৰমটোৰ কাৰণে অভাৱ মাৰি আছে না ৰ'দ আছে অলপ বৰষুণ ন সেইটো কাৰণে হৈছে অলপ যদি বৰষুণ আহিল অলপ মানুহ বিলাক অকমান শান্তি পালে হয়
অ এতিয়া বৰষুণ কিন্তু ধৰি আছে বৰষুণ পৰা নাই আমাৰ ইয়াত ত গম পাইছা আমাৰ ওচৰ গাওখনত কিন্তু একদম বহুত ডাঙৰ বৰষুণ পৰিছে মোৰ ল'ৰাটো মানে গৈছিল জেঠাই আকৰ ঘৰলৈ গৈছিল তাৰ পিছত মানে মই কল কৰিছিলো বোলো এতিয়াও অহাই নাই বোলো ল'ৰা তাৰপিছত জেঠাই গছে কেনেকে যাব বোলে ইমান বৰষুণ কৰি আছে যাব নোৱাৰে নহয় মই বোলো কত বৰষুণ পৰি আছে আম ইয়াতোন ৰ'তে দি আছে কৈছে হা মই বোলো অ কৈছে বৰষুণত ওলাব পৰা নাই কেনেকে যাব কৈছে বৰষু খন এৰিলে যাব তেনেকে কলে এতিয়া এই জাষ্ট আহিছেহে ল'ৰাটো গম পাইছা ন নাই হেৰি জেঠা আকৌ ঘৰৰ পৰাা জেঠাকৰ ঘৰ আহি পাইছেহে
তেনেকে আমাৰ পিনে বৰষুণ যো গঢ়া হয় ভাল লাগে লিলে হয় পুৱা আহিব লাগে ধৰি আছে
অ ইহত এতিয়া মই খেতি ৰুলো এবিঘা খেতি ৰুলো মানে দ মাটি আছিল এবিঘা মানে পানী হ'ল অলপ বৰষুণ হৈছিল তাৰ পিছত মই ৰুই দিলো ই ধুই দিয়াৰ পিছত আৰু এতিয়াচোন মা ৰাতি শুকাইাই কিবা হৈ গলগৈ এতিয়া তাত কালিও দিছো পানী আজিও দিছো মেচিনেদি চিন দি পানী দি পেলাই খেতি কৰি কি লাভ আছে একো লাভ নাই গতিকে তথা তথাপিতো এতিয়া কিয় কৰিবা উপায় নাই ন তথা নহয় নহয় নহয় তথাপিতো এতিয়া কি কৰিবা এতিয়া বোকা হোৱ ৰাখি পাই মইানে ৰুই দিলো এতিয়া পানী লাগিব ন ৰুলো যিহেতু সেইটো কাৰণে মানে এ বোলো এইবাৰ বোলো খেতি নহবই চাগ এই শুকাই মানে মাটিে ফাট মেলি দিলে
ফাত মালি আমাৰও ৰুইছিলো এৰাকে ফাট মেলি আছে যেনেকে মত হেৰি দি পানী দিয়া নাই এনেকেই আছে মানে উপায় নাই এনেকে দিব
কঠিয়াকে কঠীয়াকে জ্বলি গ'লগৈ গম পাইছাানে নাই জহা ধানৰ কঠীয়াা পাৰি থৈছিলো জহা ধানৰ কঠীয়া পাৰিছিলো বৰা ধান পাৰিছিল ন কঠিয় একে জুই লাগি গলগৈ মানে একে জুইত যেনেকে পুৰিলে যেনেকুৱা হয় তেনেকুৱা হৈ গ'লগৈ গম পাইছ
অ ইমান ৰ'দ দিছে আকৌ ৰ'দ
অ অ হ'ব দিয়া মই পিছত কথা পাতিম মানুহজন আহিছে এতিয়া ন
অ হ'ব দিয়া পিছত লগ পাম বাৰু
অ